অ'।
ভাত খালি নি?
খালোঁ। খালে নেকি?
খালোঁ, ল'ৰা শুলে নি?
এইটো শুবলৈ লৈছে আৰু।
অ', কিহেৰে আছিলে ভাতমুঠি?
ভাত দালি তাৰপা লাঙিত পাতিছিলে, মাটি কাৱৈ তাৰপিছত গৰৈ মাছ, আলু চয়াবিন ভাজি এ আচাৰ আপোনালোকৰ কিহে?
আমাৰ সুদা আজি, কলপচলা ভাজি ৰঙালাও চয়াবিন দি। আৰু মাটিমাহৰ খাৰ বনাইছিলে সেইবোৰে। আৰু খাৱলি খইছা আচাৰ সেয়াই। ল'ৰা স্কুল গৈছিলে নি?
ল'ৰা গৈছিলে বিদ্যালয়।
অ'।
অংগনাবাদী গৈছিলে অ'।
কিবা কিবি অংগনাবাদী পা দিয়ে নহয় দিছে নে?
আহিছে বুলি কৈছে মাষ্টৰনীয়ে দিয়া নাই।
অ'।
কিবাকিবি চাউল মটৰ এইবোৰ আহিছে হেনো দিব আৰু।
বতৰ কেনেকুৱা?
বতৰ বেয়া বৰষুণ দিলে। এতিয়া অকমান এৰিছে আৰু সেইফালে কেনেকুৱা?
সেইফালে এতিয়া ৰ'দ গাজিছে বৰষুণ অহা নাই এতিয়ালৈকে।
মুনু গ'ল নি?
মুনু গ'লে ওলাই গৈছে, তাকো সি কলপচলা এটা কঁঠাল এনেকুৱা ঘৰুৱা বস্তু কিছুমান দি পঠিওয়া হৈছে।
অ'। ভালেই হ'ল।
কালি হেৰিলে গৈছিলো জংঘল ৰিজৰ্ট প্ৰকৃতিৰ পৰিৱেশ চাবলৈ ধুনীয়া। অৰুণাচল
অ', অ'।
একদম প্ৰকৃতিৰ পৰিৱেশটো একদম ধুনীয়া বাগান, পিতলীকণ পানী পৰা ধৰি ঢেৰ ব্যৱস্থা
ভাল মানুহ চব গৈ আছে কিছুমান দেখিছোঁ ফটো দিয়া। উম কোন কোন গৈছিলে বা
মই আৰু এজন গৈছিলোঁ।
অ'।
লখিমপুৰ আলহী এজন সেইজনে লৈ গৈছিলে গৈ পেলাই আহিলে।
উম ভাল।
গৰু পোৱালিটো ভাল হৈছেনে?
গৰু পোৱালিসেইটো অকমান ভাল হৈছে আৰু স্প্ৰে মাৰিছে কিবা কিবি দিছে দৰৱ। ঔষধ লগাইছে কি হয় এতিয়া
মহান মহানগৰীলৈ এপাক যাম বুলি ভাবিছোঁ গুৱাহাটী মহানগৰীলৈ। কিবা কিবি বাৰ বজাত এই দুই এদিনতে যাম আৰু। এফালে যোৱা কথা আছে মিজোৰাম যাম বুলি ভাবিছো মিজোৰাম যাম বুলি ভাবিছোঁ এই জুলাই মাহত গৰম বন্ধত
অ বেংকৰ বন্ধ থাকিব তেতিয়া।
বন্ধ থাকে যে
অ
জুলাই মাহটো গৰম বন্ধ পাওঁ
অহ
আহাৰৰ লাষ্টলে হ'ব আও। তাৰ প্ৰকৃতিৰ পৰিৱেশটো ভাল।
খেতি তেতিয়ালে উঠিবগেনে?
খেতি থাকিলেও যাব পাৰিম খেতি আমাৰ এইফালে আধি হে
অঁ
ঘৰত কৰিলে ৰোৱনি নাপায়। আকৌ কঠীয়া তোলা মানুহ নাপায়। আলি পাৰ কটা মানুহ নাপায়। সেইকাৰণে আধিলেই দিয়া হয় এইবাৰ আধি মানুহো নাই
তাকে, কি হয়? নিজেই কৰিব লাগিব।
তাকে।
মানুহ নাপায়। উম, মাছবোৰ ওলাই গ'ল চাগে সেইফালে। দ নহয়। উম, নদীৰ সেইফালে ধেই মাছ ওলাইছে। ধেৰ মানুহে লাঙি পাতিছে। পাভ মাছ কিবা- কিবি পাইছে। শুনিছোঁ। নদীত বুলি কৈছে সেই কোনবাই কোনোবাই পাতিছে। লাঙিত মাছ লাগিছে। সিহঁতৰ অমূল্য ঘৰৰ। অমূল্য দাহঁতৰ, তাৰপা নদীত অ পাভ লাগিছে কিবা কিবি এ ডাঙৰ গৰৈ পুঠি এইবোৰ ঢেৰ লাগিছে মাৰি
নদীৰ মাছতো ভাল। এতিয়া পানী বাঢ়িছে যে লাগিব আৰু দুই এক।
সেইফালে পিছে পাতিছে হ'বলা? ঔমণিহঁতৰ এনেকে ঢেৰ মানুহ গৈছে। একেলগে পাতিচে গে।
পাতিব পাৰি দেখিমা অমিতও পাতিছে চাগে দেই
লাঙি আনি পেলাই বৰষী-চৰষী আনি নিদিয়ে।
সীমা উলীয়াই বয়স আৰু এনেকে হয়।
পাই আছে মাছ।
অহ
কি মাছ?
আমাৰ পথাৰতে পোটা পিছফালে ইফালে যাবলৈ অসুবিধা হয় তাতে লাঙি দুখনো ফটা তাকে এসাঁজ এসাঁজ হয় আও। তাকে আনি পিটিকা মুচু আঁ-হাঁ- পিটিকা মোচোৱা টাইপ
না লাঙি নাই যে কালি কোনোবাই কোনোবাই দিলে পাইছে হ'লেও মানে পাতিছে ঢেৰ লাগিছে হেনো মাছ
উম
উম, এইবোৰ পুঠি, কাৱৈ, গৰৈ এইবোৰ লাগে।
উম
কি মান?
পুঠি মাছ খলিহনা কাৱৈ
উম, এইবোৰ মাছ
উম। আমাৰো সেই তেনেকে দুই এক ওলাইছে আৰু দহ মাটি কণৰ পুখুৰী এটা আছে তাৰ কাষতে পাতোঁ যে তাতে ওলাই আৰু। তাকে সেইবোৰ মিজোৰামৰ পৰিৱেশটো ভাল বুলি কৈছে ফুৰিবলৈ যাবলৈ পাহাৰ কাৰণে কাৰণে।
তাকে ঠাণ্ডা ভাল।
ঠাণ্ডা
কাপোৰ লৈ যাব লাগিব, এয়া বেগ এইটো ত্ৰলি এই বেগটোতে কাপোৰ কানি ভৰাই লৈ যাব পৰা হ'ব।
অহ, সেইটোতে আপোনালোকৰ সেইটোতে ভৰালে হ'ব। এটা বেগহে লাগে। দহটা বেগ নালাগে ন
এটাতে উম, দহটা আমি নিনিয়ে তাকেতো।
এই লেডাৰৰ টাইপৰ বেগ এটা নাই জানোঁ। অহ, তেনেকুৱা বেগ এটা নিলে হ'ল, সেইটোতে গোটেই ঢেৰ নালাগে নহয়।
উম।
দুই এজোৰা লৈ গ'লে হৈ গ'ল আৰু। কেইদিনৰ বস্তুতে ঢেৰ কাপোৰ নালাগে নহয়, ঢেৰ হ'লে বেয়াহে।
তেনেকে লৈ যাব লাগিব আৰু উপায় নাই নহয়, ওপৰত উঠাই দিম আৰু।
আৰু আপোনাৰ টকা পইচা দুই এপত লাগে
দীঘল কাপোৰ লাগিব নি অকমান।
তাক লাগিব চেঁচা নহয়, ডাঙৰ মানুহক নালাগে। যাৰ মজা খোৱা আছে, তাক লাগিব।
মোৰ অকণমান ঠাণ্ডা আছে, লাগিব এটা।
তেনেকুৱা চেচাটো থাকিব নোৱাৰা মানুহ লৈ গ'লে হ'ল। চেঁচা মানে ফুল স্পটিং এটা দিবই লাগিব ফুল এটা।
উম, অকমান হাত দীঘল কাপোৰ কিনি পিন্ধি যাম হৈ যাব।
হাত দীঘল কাপোৰ পিন্ধিলে হৈ গ'ল আৰু।
উম।
আৰু কোনোবা যাব বুলিছে নেকি।
আমাৰ জোনবাহঁত যাব হেনো, তাৰপৰা আকৌ লালুকৰ ভাগিনটো যাম বুলি কৈছে।
অহ, ভাল হৈছে ভালে, পৰিয়ালটো সবেই মিলি যাব লাগে আৰু।
তাকে, এতিয়া কি হয়গে তেতিয়ালৈ।
তাকে।
কিনো এমাহ হ' আছে আৰু।
এমাহ, আজি বাইশ।
এইটো বাইশ, ইটো বাইশ তাৰিখে ইমান টাইমত তাত থাকিব লাগিব।
উম।
তেনেকুৱা লেখীয়া কথা আৰু। আমি আগতে গৈছো, চব জেগা চব গৈছো, আগৰ মই উৰা জাহাজতো উঠি গৈছোঁ। পোন্ধৰবাৰ উঠিলোঁ, ষোল্ল সোতৰবাৰ হ'ল ভিনদেউ লগত যোৱাৰ উঠি। জম্মু কাশ্মীৰ গৈছোঁ, বৈষ্ণৱ দেৱী মন্দিৰ গৈছোঁ। উম, উজ্জৈন গৈছোঁ মধ্য প্ৰদেশ, দেলহি গৈছোঁ। চেন্নাই গৈছোঁ, কলিকতা গৈছোঁ। গেংটক গৈছোঁ, হায়দৰাবাদ গৈছোঁ।
অ', আমি নাই যোৱা, আমি এইকনৰ পৰা একনে গৈ পোৱা নাই, অ'। আমাৰ বমি কেতিয়া হৈছে?
তে হবই ন?
হোৱা নাই, আজিলৈকে গাড়ীত ঘূৰিছোঁ, হোৱা নাই নহয়।
হোৱা মানুহ গ'লে নহ'ব নহয়।
উম, তাকে মই গোটেই গাড়ীত গ'লে, বমি কৰি কৰিহে গৈ আছো।
অ', তেনেকুৱা কৰিলে, বমি কৰিলে নহ'ব ট্ৰেইনত পোৰা বমি হ'ব, ট্ৰেইনত গোন্ধ এটা থাকিব, এচি চলি থাকিব যে। এয়া, এভমিন খাব লাগিল।
অঁ।
আ, সেই মাথা।
ট্ৰেইনত গৈ থাকিলে গম নাপায় নহয়।
আপোনাৰ টো শুলে নে? অ, শুব সি দিনটো, দিনত ইনে শুৱে নে?
শুৱে, আজি নাই শুৱা আকৌ আলহী আহিলে। ভাগিনটো আহিলে আৰু লগ পালে। সেই লালুকৰ ভাগিনটো আহিলে। তাৰপা সি নুশুলে, উৎপাত কৰি ঘূৰি ফুৰিছে ডাঙৰটো।
অ', আমাৰ এইফালে বৰষুণ নাই। হ'লেহে বৰষুণ দি
অ', ইয়াত দিলে এতিয়া এৰিলে বাৰু।
অ,।
অ', জামুক আনিছিলে। ক'ক। কে আনিছিলে ঐ, ভাগঘৰ লৰাটোক দুটামান দি দিব লাগিব।
অ', সেইফালে তোমালোকৰ এটা ভাল। অ', আজি পালে দি দিব লাগে গৈ, পেলাই সন্ধিয়া লগে।
অ', ঢেৰ আনিছিলে, বেয়া হৈ যাব, কোনে খাবই ন।
উম'। আ', খাব লাগে, এইটো বস্তু ভাল, কু'লা জামু খালে ভাল, এতিয়া চুগাৰৰ কাৰণে ভাল কু'লা জামু খালে। এইবিলাক উপ ৰক্তচাপ থকা মানুহ পেচা এইবিলাক মানুহ খালে ভাল কু'লা জাম।
অঁ।
ক'লা জামু খাবই লাগে। ফত-তৰ ফল, এতিয়া সাতৰ ছিজিন যে আহাৰ মহীয়া এইটো সময়ত ফল, ফুল, ফল-মূল চব পকে। সেইকাৰণে এইটো সময়ত ফল-মূল যিকোনো ধৰণৰ ফল-মূলেই ওলায়। একদম খাব লাগে। উম, এতিয়া খাবই লাগে সাত তিনদিন।
কাইলে পৰখিলে আদায় নি।
সাতে তিনিয়ে দহ। তিনদিন লাগে।
কালি আজি কাইলৈ পৰখিলে পৰখিলে খেদিব লাগিব।
পঢৰে খেদিলেই।
অঁ।
সেইবোৰে আৰু কথাাবোৰ।
তাকে। ৰাতি ভাত কিহে বা?
ভাত এতিয়া ক'ব পৰা নাই মাছ পুঠিয় আছে। ন নাই পাক পাচলি কিবা হ'ব আৰু। কলপচলা এটা কাটি থোৱা আছে। কি হয় হব আৰু। কিবা এটা মিলাই মেলি কোৱা হ'ব।
অ,। তাতে খাবলৈ একোৱে নাইকিয়া আ হৈছে বাৰিষা ব।
অ, পাক পাচলি এতিয়া নাইকিয়া হবই আৰু। বাৰিষা দিনে বৰষুণ সেনো জোগাত বানপানীয়ে হৈছে।
তাকে।
বানপানীৰ জেগাবিলাকত আকৌ আমাতকো অসুবিধা। আমাৰ ইয়াত বৰষুণো পানী কনেক। কেনে জেগাত আকৌ যে বানপানী হৈ যায় গৰু পা ধৰি মনুষ্য পা ধৰি। সকলোৱে আহক আজি।
বানপানী হৈছে নাই।
বিদ্যালয় বিদ্যালয় বিদ্যালয় যোৱা মানুহৰ চবৰ অসুবিধা হয়।
বাঘৰ ফালে বানপানী হৈ আছে।
অ, সেইবোৰ পানী শুকাই যাব বাৰু এইটোত পানী বানপানী বুলি নকয়। যিটো নদীৰ পাহ হয় সেইটোহে বানপানী হ'ব বৰষুণত সেই কম পানী থাকেই।
পানী পালী পী। উম'। তাকে। চাহ তাহ খালে নে কি?
তাৰ পানী তাৰপানী খালোঁ মই আকৌ এই সেই চেনি নাখাওঁ যে-। খুডালাও চা কাপুটোল কালোৱা।
অঁ চেনিটো কমাব লাগে চুগাৰ হ'ব অকণমান। সেইকাৰণে অকণমান কমাই কমাই দি দিব লাগে।
উম হ'ব।
হ'ব।